সন্ধিয়া
উভা সন্ধিয়া
শুনিছা নে
শুনি আছো তুমি মই শুনি আছো তুমি শুনিছানে
শুনিছোঁ শুনিছো
অ
শুভ সন্ধিয়া বোলো
উভ হন্ধীয়া
কি কৰিছা
এয়া বহি আছো এনেই তুমি
ময়ো বহি আছো চাহদাহ খালা নাই
চাহ খালো
আজি পৰা পিছে গম বন্ধ নহয়
এ নকবা আৰু কাইলৈ ঘৰত যাম বুলি ভাবিছো
কাইলৈ ঘৰ যাবা নেকি
যাম যাম বন্ধ পাইছো ইমান দিনৰ মূৰত যাম আৰু
মই তাকে গম বন্ধ বুলি অকনমান মহিকে প্লেনিং এটা কৰিছো
হয় নে কিহৰ পৰিকল্পনা কৰিলা অ অ শুনি আছো কিহৰ পৰিকল্পনা কৰিছা
এইবাৰ মই তোমাৰ উম মানে হেৰি কৰি পেলাই ঘৰলে ঘৰলে আহিলো ন ঘৰ পা মই তোমাৰ হেৰিলে যাম ছো গুৱাহাটী মানে ভ্ৰমণ এটা কৰিম বুলি ভাবিছো তিন চাৰি দিনীয়া মানে হ'ব আৰু
অ অকলে যাবানে
আহ
অকলে যাবা নে লগৰ কোনোবা যাব
অ হয় মই অকলে যাম বুলি ভাবিছো বাৰু
আহ
অকলে মানে গুৱাহাটীলৈ যাম বুলি ভাবিছো বৰ্তমানতটো বাৰু গুৱাহাটীৰ হেৰি হৈ আছে অ বৰ্তমান বৰসূচ চব গুৱাহাটী বা শ্বিলং শ্বিলং কেনেকে ফুৰি গল যাব মই সৰুকে আৰু গুৱাহাটীলৈ যাম বুলি ভাবিছো
আহ
তোমাৰ ট্ৰেইনৰ টিকট তোমাৰ টিকেট মই ট্ৰেইনত কাটিলো তোমাৰ হেৰি তাৰিখে
অ টিকেট কাটিও আজৰি মানে
অ টিকেট কাটি মেলি আজি আঠাইছ তাৰিখ মানে কাটিলো আঠাইছ তাৰিখ আমাৰ হেৰিলে কাটিলো আমাৰ যিখন দনিকল্লু এক্সপ্ৰেন ইটানগৰ পৰা যায় সেই ধনে পলৰ ধনী বল এক্প্ৰেছত কাটিলো তোমাৰ সেয় শ্লিপাত কাটিছো মই এজন য পাওঁ সহপাঠী এজন প্ৰথম আমি এজনত পাৰ পাৰ্চন দুশ পঞ্চাশ টকা মানকে দুশ পঞ্চাশ টকাকে পৰিছে
আহ অ
আমি এতিয়া তোমাৰ কাইলে আজি এক তাৰিখ ন কাইলৈ দুই তাৰিখ আমি কাইলে ৰাতি যাম এতিয়া সকল জুবিন ক্ষেত্ৰ সকলোৱে জানেই পছ জুবিন ক্ষেত্ৰ চাব লাগিব। আমি কাইলৈ ৰাতি উঠিম ট্ৰেইনত তোমাৰ পৰহিলে আমি পাই যামগে পিলে ৰাতিপুৱা পামগে প পহিলে ৰাতিপুৱা পাই পাই মেলি
উম কোৱা কোৱা।
উঊনিছ নহয়।
অ শুনি আছো। মই শুনি আছো।
অ পঢ়িলে যাম আৰু মানে কি হয় তুমি ভ্ৰমণ কৰিলে কি হয় মনবোৰ মানুহৰ মনবোৰ ভাল লাগে তুমি ধুনীয়াকে নতুন নতুন কথা জানিব পাৰি নতুন কথা শিকিব পাৰি বৰ্তমান সময়ত মানে আমাৰ যিবোৰ অঞ্চল বিলাক বা ৰাজহুৱা অঞ্চলত কি চলি আছে কি নাইহোৱা এই সকলোবোৰ কথা কথা জানিব পাৰি ভ্ৰমণ মানে হৈছে এটা ভ্ৰমণটো মানে ক'বলৈ গ'লে এক কথাটো হ'লে মনৰ চছেটিছফেকচনৰ লগতে নতুন সমাজৰ মানে নতুন সমাজখনৰ লগত আমি কি কৰা বুলি কব পাৰিব অ খাপ খাই চলি যাব পাৰি আমি তোমাৰ প্ৰ প্ৰথম দিনা গৈ যাম গৈ পামগে ৰাতিপুৱা ৰাতিপুৱা প্ৰাই হোটেল চোটেল লৈ থাকিম থাকি পেলাই তাৰপা আমি এই তাত হোটেল চোটেল ইভিনিং হ'ব ন ইভিনিঙত পানী আমাৰ ব বৰ্তমান অসমৰ বিখ্যাত বুলি কব পাৰি যিখন ব্ৰংশত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। আমাৰ সেইটোখনৰ ওপৰত আছে আমাৰ উদ্যানখন যে
অ এখন শুনিছো বাৰু গৈ পোৱা নাই যাব মন এটা আছে।
অ সেই উদ্যানখন চাম বুলি ভাবি থৈছো প্ৰথম দিনাই গৈ যিহেতু আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰ আহি সেই উদ্যানখন আমাৰ উদ্বোধন কৰিছিলে। স উদ্যান অ ই হয় সেই উদ্যয়ান খনৰ কথা আমি অকমান জানিবো মানে গৈ পেলি উদ্যানখন চাই মেলি আৰু উদ্যান খনৰ কথা জানিবলৈ চেষ্টা কৰে আৰু সেইদিন সেইদিনতো তেনেকে খাই মেলি ভুৱাই যাওঁ হোটেলৰ শে খোৱাৰ মত দ্বিতীয় দিনা আমি যাম মা কামাখ্যা মন্দিৰ। ম কামাখ্যা মন্দিৰ কহত, অ মজা মানে যিটো কৈছিলো যে ভ্ৰমণত আমাৰ মনত আনন্দ শান্তি লাগে। ভগ ভগৱানৰ স্থান যেতিয়া আমি ভ্ৰমণ কৰিম ন। ভগৱানৰ স্থানলৈ গলে মনটো মানে কিবা এটা আনন্দ লাগে।
উম পবিত্ৰ হয় মনটো।
ত নিজকে যেন পবিত্ৰ অনুভৱো হয় মানে
অ আৰু কামাখ্যা মন্দিৰ বহুত মহত্ব আছে নহয়।
অ কামাখ্যা মন্দিৰত অলপ দিনৰ আগত আমি সকলোৱে পৰিচিত যে অম্বুবাচী মেলা- স ম বছিমেলা অনুস্থিত হৈ গৈছে অম্বুবাচী মেলাত বিভিন্ন আমাৰ দেশৰ লগতে বাহিৰৰও বহুত মানুহ আহে। মানুহখিনিয়ে সি কথা
সাধু সন্যাসী
অ সন্নয়াসী বাবা সকল আহে তেওঁলোকৰ নিজৰ নিজৰ তেওঁলোকৰ যি মনৰ আশা থাকে সেইসমহ পূণ কৰে আমাৰ স্থানীয় জন লোকেও তাত য গৈ পেলাই তেওঁলোকৰ মনৰ কামসমূহ কৰে
উম আৰু তোমাৰ বহুত পৰ্যটকো আহে নহয় আঁতৰ পৰা-
অ এ কামাখ্যা মন্দিৰ বুলি ক'লে অসম বিখ্যাত আৰু কামাখ্যা মন্দিৰৰ কথা ন। কিনো ক'ম কৈততো শেষ কৰিব নোৱাৰে আমিনো যিহেতু আমি অসমৰ হিচাপে গৌৰৱ হিচাপে। পৰিচিত তাতে। প্ৰথমতে কামাখ্যা মন্দিৰত চালোঁ তাৰপিছত আমি কামাখ্যা মন্দিৰ দৰ্শন আমাৰ অকমান কিছুমান দীঘলীয়া প্ৰচেছ হয়। প্ৰচেষ্টাটো অলপ দীঘল হয় মানে আমি ৰাতিপুৱা যদি গৈ পোৱাৰ পিছত তাত তোমাৰ গেট দুখন থাকে আমি এখন গেটত এখন লাইন এখন সোমোৱা থাকিব এখন ওলোৱা থাকিব। আমি গেটত কি কৰিব লাগিব? অ আমি ওলাও তাত আমি কি লাইন পাতিব লাগিব। লাইন পাতি যেতিয়া আমাৰ মানে কামাখ্যা মায়ে ম নিমন্ত্ৰণ জনাব আৰু। তেতিয়া আমি সেই সময়মতে আমি চাব পাৰিম তেওঁক দৰ্শন কৰিব পাৰিম। আমাৰ মনৰ সান্তনা ভাবিছো আমি চাম বুলি বাকী তেওঁৰ মায়ে জানিব।
অ আৰু তোমাৰ কিবা পূজা কৰা সময় এটা থাকে নহয় সিহঁতৰ?
অ তেওঁলোকৰ আৰতি আৰু আৰতিৰ বিভিন্ন আগবেলাত সাময় থাকিব আৰু বা পাঁচ বেলা টো বাৰটা বজাৰ পিছত বুলি কোৱা হয় সেই সময়ত তেওঁলোকৰ আৰতি বিভিন্ন সময় থাকিব। সেইখিনি কাজ হোৱাৰ পিছত আমি তাৰ পৰা ওলাই অহালে আমি কমেও আমি সময় ধৰি থৈছো দুটামান বাজিব চাগে। দুইমান বজাৰ পিছত আমাৰ ইয় প্ৰসিদ্ধ সকলোৱে চিনি পাওঁ চাগে। অসমৰ অসমৰ গৌৰৱৰ লগতে দেশৰ পৃথিৱীৰ সবাটোটকৈ সৰু নদী দ্বীপ। উমানন্দ নামটো শুনিছা নহয়? অ সেই উমানন্দ চাপৰ আমানন্দ মন্দিৰক চাবলৈ যাম বুলি ভাবি থৈছো! মান কি ভ্ৰমণত যেতিয়া তুমি যাবা এতিয়া তোমাৰ কিছুমান মঠ মন্দিৰবোৰ চালে আমাৰ যিহলেও মন শান্তি আৰু মনৰ আশাবোৰ পূৰণ হোৱা নিচিনা লাগে সেইটো। পোৱা নে আমি উমানন্দ মন্দিৰত যাম বুলি ভাবি থৈছো উমান উমানন্দ মন্দিৰলৈ যোৱাৰ পিছত মান অ তাত গৈ পেলাই আমি তেওঁলোকে সেই একেদৰে যিয় তেওঁক দৰ্শন কৰিম দৰ্শন কৰি মেলি উভতি আহি আবেলি আমি কি কৰিম আমি পু সকলোৱলে জানোৱে আও ফেঞ্চি বজা
উম আৰু হেৰি তোমাৰ উমানন্দ মন্দিৰ উমানন্দ মন্দিৰ টো ব্ৰহ্মপু উমানন্দ মন্দিৰটো ব্ৰহ্মপুত্ৰৰ একেবাৰে তোমাৰ মাজত আছে হয় নহয় বহুত তোমাৰ হেৰি জাহাজত যাব লাগে।
অ ব্ৰহ্মপুতৰ মাজত আছে। তাললে তুমি আজিকালি মানে নতুন আধুনিক হৈছে ন। তুমি এনেকে জিট প্লেন চলাই দিছ জিট প্লেন চলিব নহ'বা আগতে আমি এতিয়া ভাবি থৈছো নাৱত হলেও যাম বা জাহাজত বা জিপ লাইন ত হলেও যাম। যাম সেইটোৰ সহায়ত আমি গুচি যাব পাৰিম। সেইটোৰ কাৰণে বেছি সময় সময় নালাগে এইটো নন ষ্টপ পোৱা যায় মানে তাত।
সেইটোৱে মানে সুবিধা পালে যাব লাগে আৰু ফুৰিবলে তেনেকেতো ব্যস্ত হবলে মানুহে যাবই নিবিচাৰে।
অ সেই তাৰ পৰা আমি আবেলি ফেঞ্চিলৈ গলো আৰু দ্বিতীয় দিনা আমি প্ৰথম আমাৰ অসম বিখ্যাত যেনেকে অসম বিখ্যাত প্ৰথম গড় গড় বুলি কয় দ্বিতীয় বিখ্যাত অসমৰ দুজনে বিখ্যাত আছিলে গড় আৰু আমাৰ মৰমৰ জুবিনদা। দ্বিতীয়তে আমি এতিয়া সেই জুবিন ক্ষেত্ৰত সমাধি ক্ষেত্ৰত ত অসমৰ বিভিন্ন দেশ থায় মানুহৰ লগতে বাহিৰৰ মানুহো আহে।
অহ।
জুবিন ক্ষেত্ৰ বুলি কোৱা হয় জুবিন ক্ষেত্ৰ চাব যাম জুবিন ক্ষেত্ৰ মানে কি আমাৰ নিজৰ হৃদয়ৰ এটা অংশ বুলি ধৰিব পাৰি। আমি জন্ম পাই এতিয়ালৈকেতো জুবিন দাৰ কথাই অ প্ৰতিজন অসমীয়া হৃদয় অংগ হৈছে জুবিন দা সেয়ে জুবিন খেত চাব যাইম তেওঁ সমাধিক আমি তেওঁ ফুল মালা অৰ্পন কৰিম। তাৰপিছত আমি চেন্নাইত কি হব? আমি ভাবিছো থকা নেহেৰু ষ্টেডিয়ামত যাম। ষ্টেডিয়াম তাত বৰ্তমান। যিহেতু ৰঞ্জি ৰঞ্জী খেল চলি থাকে খেলসমূহ যদি হয় সৌভাগ্যও সময় চাব পাম। আৰু নহবা তোমাৰ। জুৱিনৰ এইটো হেৰি আছে ন আমাৰ। আমাৰ তাত এখন মিউজিয়াম হল। বিজ্ঞান গ্ৰন্থ বিজ্ঞান যিখন মিউজিয়ামখন আছে। মিউজিয়ামখন চাব যাম মিউজিয়ামখনত এবাৰ তুমি গৈছিলা হয় নাই।
হয় হয়।
অ তোমাক মই এবাৰ ফটো দেখিছিলো মানে তুমি মিউজিয়ামলৈ যোৱা।
মই ন?
বাকী মিউজিয়াম চাম বুলি ভাবি থৈছো আৰু বা কি কথা এটা কোৱাচোন মিউজিয়ামত মানে কি হয় বস্তুটো।
অ বিজ্ঞান মিউজিয়ামৰ কথা কৈছানে? শুনিছানে?
উম শুনি আছো কোৱা।
অ তাত মানে তোমাৰ সেই পদাৰ্থ বিজ্ঞান ৰসায়নৰ তেনেকুৱা মানে বহুত খিনি তম তোমাৰ চাব পৰা বস্তু আছে।
আহ।
সৌৰ জগতৰ আৰু তোমাৰ সেইটো বনাই থোৱা আছে ধুনীয়াকে।
গোটেই সৌৰজগতটো মানে গ্ৰহ। খিনিৰ পৰা ধৰি উলকা পিন্ধ চুল্কা কা পিন্ধ গোটেই বস্তু খিনি সুন্দৰকে ৰাখে মানে ৰাখ।
অ আৰু ভিতৰত তোমাৰ মাজৰ পাৰি সুৰংগ টাইপৰ অলপ আছে মানে তোমাৰ। মূৰ্তি চূৰ্তি বনাইছে মানে ইঞ্জিনিয়াৰিং বিলাকে যেন কাম কৰা তেনেকুৱা দৃশ্য এটা আছে।
অ মানে যিখিনি কামত মানে তেওঁলোকে কৰা কাম খিনি এটা মানে উদাহৰণ আমাৰ ওচৰত দাঙি ধৰে মানে।
অ হয়, হয়। তেনেকে বহুতখিনি যাব পাৰি মোৰ মই মানে এদিনৰ কাৰণে গৈছিলো মোৰ কিবা প্ৰকল্প এটাৰ কাৰণে গৈছিলো। কিন্তু গোটেইখিনি মই চাবলে তোমাৰ সময়ে নেপালো।
আহঁ
তাত সোমাই আহিবা পাৰিলে মানে ভাল লাগিব চাই
তাৰপিছত আমি কলাক্ষেত্ৰ শংকৰদেৱ কলাক্ষেত্ৰ যাব পাৰিম।
অ পাৰিবা, পাৰিবা।
কলাক্ষেত্ৰত গৈছা নেকি?
কলাক্ষেত্ৰ নাই যোৱা বাৰু মই।
অ শংকৰদেৱ কলাক্ষেত্ৰ চাব মন আছে বহুত পৰা। যি হলেও এই অসমতে থাকে। যেতিয়া অসমৰ বস্তুসমূহ নাচাও, তেতিয়া কিবা জনো ভাল লাগে।
নাই, নাই আৰু মানে অসমৰ মানুহে গৈ তোমাৰ। শ্বিলং কৰ'ৰবাত কৰ'ৰবাত যায় ফুৰিবলে কিন্তু অসমতে বহুত জাগা আছে।
অ সেইটো হয় আকৌ অসমতে ইমান সমূহ জেগা আছে মানুহ চাবলৈ নাযায়। বাহিৰৰ জেগাৰে মানুহৰ মানে বেছি ভাল পায়।
অ আকৌ বাহিৰৰ মানুহে তোমাৰ চাবাচোন অসমলে তোমাৰ মাজুলীত আকৌ ক' কত মানে গুৱাহাটী। যদি কামাখ্যাত পৰ্যটক বাহিৰৰ মানুহ ইমান আহে।
অহ।
সেই আৰু ভ্ৰমণ কৰিলে ভাল হয় আৰু মানুহ।
মানে ভ্ৰমণতটো মানে কি হয় চাবলৈ গ'লে ম মোৰ অন্তলিষ্টিপা ভ্ৰমণ কৰিলে মানুহৰ মনত সান্তনা এটা লাভ কৰিব পাৰি। তুমি এতিয়া কিবা কথা ভাবি আছা মনত দুখ লাগি আছে কিবা হৈ আছে। তুমি যাওঁ অকনমান যদি ওলাই যাওঁ বা ধৰি লোৱা এইেইটো ভ্ৰমণ বুলি নকলেও তুমি যদি ওলাই যাওঁ। ওলাই গলে মনতটো কিবা এটা ফ্ৰেছ কিবা এটা ভাল লাগে।
অ হয়
তুমি আজি আমি এতিয়া জানো আমাৰ লখিমপুৰতে আছে গেৰুকামুখ সকল প্ৰথম।
অ অ হয়
তালৈ গ'লে মনতটো কিবা এটা ভাল নালাগে জানো।
অ ইমান ধুনীয়া মুকলি পৰিৱেশ মানে চাৰিওফালে গছ- গছনি।
এই পৰিৱেশ বিলাকৰ মাজত মানে কি আমাৰ কিছুমান মনত কিছুমান শান্ত থাকে ন কিছুমান বস্তুৱে আমাৰ মনত এফে মানে প্ৰভাৱ পেলাই অ ঠিক সেই তেনেকুৱা বস্তু। বস্তু বিলাকৰ ওপৰত আমি কি কিছুমান লক্ষ্য চলে লক্ষ্য কৰি মেলি চাব লাগে। যাতে আমি কিছুমান বুজা যিখিনি বুজা মানে সহজ কথাত কলে বুজা বুলি কয়। এই বুজাই খিনি মানে আত আত অ মনত যিখিনি চাপ থাকে সেই চাপ খিনি মানে আঁতৰ কৰিব পাৰি তেতিয়া মানে ভাল লাগে অঁ হয় নাই।
হয় হয়।
অঁ আজিকালি মানে মানুহে কি কয় নিজৰ ব্যস্তাটো ব্যস্ততাতোকে দেখায়ে নিজৰ সন সন্তানকো সে উলিয়াবই মন নকয়ে।
আজিকালি গোটেই সময়চ সময়টো চেছ হৈ গ'ল।
উম!
আগতে আগৰ নিচিনা হ মানে দাক কি তুমি এতিয়া ঘৰলে কেতিয়া যাবা? শুনিছা নে অ ঘৰলৈ কেতিয়া যাবা?
মো কাইলৈ যাম। কাইলে যাম মই অ অ কাইলে যাম মই।
শুনিছান নাই।
শুনি আছো মই।
অ তুমি ঘৰলে কেতিয়া যাম বুলি ভাবিছা?
মই কাইলে যাম কাইলে।
কাইলে যাবা ন।
অ ভাবিছো মোৰো সুবিধা পালে ফুৰিবলে যাম বুলি।
ফুৰি আহিবা এ গৰম বন্ধ মাহতোটে ফুৰিলেহে আমাৰ মনটো
অঁ তাকে নহবাতো তোমাৰ হেৰিয়ে নাই আৰু ৰক্ষা এ নাই আও‌ টো হেয়ি পা চেনি পা
অ এতিয়া ব সময়তো একনো সুবিধাটোহে মিলাব লাগিব।
হয় হয়। সুবিধা পালে যাম আৰু তাকে।
সুবিধা পালে ওলাবা এপাক ধুনীয়াকে ফুৰি মেলি বস্তুসমূহ গোটাই মেলি আনিব।
উমহ তোমালোকেহে তেনেকে আকৌ কবাত ফুৰিব গ'লে কবা লগ ধৰিবা পাৰিলে যাম।
অ নিশ্চয় মই যদি আকৌ যদি মিলে তেতিয়া জনাম এতিয়া মই আৰু বন্ধু এজনে যাম তেওঁক অলৰেডিটো আমি দুয়ো টিকেট চিকেট কাটি যোগাৰ যা যোগাৰ
অ অ হয় বাও মো মানে পইক্ষা হৈ আছিলে ন মো মান‌ মানে খব চব লোৱা নাই কোনোবা ফুৰিব গৈছে নে কিয়েনে।
অহ।
এ এবাৰ যদি আকৌ ওলোৱা কবা।
নিশ্চয় জনাম বাও তোমা। বাকী ঘৰত ঠিকে আছে ন মাহত। মা দেতা ভালে আছে।
ভালে আছে ভালে তোমালোকৰ ঠিকে আছে।
আমাৰ আছে আছে আমাৰ চব ভালে আছো বৰ্তমান।
অঁ অঁ।
উম বাকী বা লআ ঠিক বা লআ হতে ভালে আছে নহয়।
অঁ অঁ আছে। তাকে বা হতৰ ঘলৈকো যাম বুলিয়ে ভাবিছো। তাকে ফুইবলৈ বা হঁতৰ ঘৰলৈকো যাম বুলি ভাবি আছো কি হয় আৰু।
অ মিলিলে গুচি যাবা। মিলা প্ৰিতি মানে বস্তু চাই ল'বা কেনেক টো মিলিলে কি কৰিলে ভাল হয়।
অ অ আজি বতৰ কেনেকুৱা
অ
বতৰ কেনেকুৱা অ অ হ'ব দিয়া